হ
অ' শুনি আছনে?
হয় মই শুনি আছো তুমি শুনিছানে?
অ' অ' শুনিছোঁ শুনিছোঁ।
হয় কি কৰি আছা?
মই তোমাৰ এই ভাতকেইটা খাই উঠি অলপমান বহিছো, আগফালে তুমি??
ময়ো এয়া বহি আছোঁ আগফালেনে? বতৰটো অকণমান বেয়া।
বৰষুণ আছে বাৰু
আমাৰ ফালেও এয়া বৰষুণেই বাকী ভালনে তোমাৰ?
বাকী ঠিকে আছো বাৰু এতিয়া। বন্ধ, গৰমৰ বন্ধ দিছে।
হয়, হয়।
এ গৃহ কাৰ্যও দিয়া আছে, সেইসমূহ কৰি আছো।
অ'।
কাম বনো ঢেৰ আছে এইকেইদিন। আৰে কৰি মেলি আছো আৰু, তোমাৰ কেনেকু
ঘৰত সকলোৱে ভাল মোৰো সেই একে বন্ধ দিছে আকৌ, এইবিলাক এচাইনমেণ্ট তেনেকুৱা এইবিলাক দিছে ঢেৰ।
অ', অ', তাকে। অ', অ', তাকেহে।
উম, বাকী ঘৰত সকলোৱে ভালনে?
ঘৰত বাৰু সকলোৱে ঠিকে আছে, অ'।
অ', এতিয়া বহুত দিন ফোন কৰা নাই বোলো, আজি ফোন এটা কৰো।
অ', অ', ভালে কৰিলা।
হেৰি বাকী, বোলো কিবা বিষয় এটাৰ ওপৰতে আলোচনা কৰো বুলি ফোনটো কৰিলো।
অ', হয় নেকি, তাকে কি বিষয় বা?
এম চৰাই-চিৰিকটি সংৰক্ষনৰ ওপৰতে দুআষাৰ মান পাতো বুলি ভাবিলো।
অ', অ', বেয়া নহয় বাৰু।
অ', তেতিয়াহ'লে কোৱা তুমিয়ে।
উম, তাকে তোমাৰ চৰাই-চিৰিকটি প্ৰতি সংৰক্ষণ কৰাটো এটা মানে বহুত গুৰুত্বপূৰ্ণ কথা। কাৰণ আজিকালিতো, প্ৰায়বিলাক চৰাই বিলুপ্ত হৈ যোৱা নিচিনাই হৈছে। কাৰণ এ এতিয়া যদি আমাৰ, এতিয়া গাঁৱলীয়া পৰিৱেশতে তোমাৰ কিমান বোৰ চৰাই-চিৰিকতি দেখা পোৱা যায়, চহৰতটো বাৰু বেলেগ কথা। মোৰ এতিয়া গাঁৱলীয়া পৰিৱেশত কিন্তু কিমান চৰাই চিৰিকটিৰে ভৰপৰ হৈ থাকে, কিন্তু আজিকালি কি হৈছে, আমাৰ যি পথাৰ বিলাকত, আগতেটো গোটেই বগলী আহ বা তেনেকুৱা ধৰণৰ যি চৰাই-চিৰিকটিবোৰ আছিলে, সেই চৰাই-চিৰিকটিবোৰে মানে পৰিপূৰ্ণ হৈ থাকে, সেই যি বড়-বগলী, বৰটোকোলা সেইসমূহে পানীত নোৱাৰা মাছ খোৱা দেখা যায়, কিন্তু
হয়।
আজিকালি, আজিকালি সেই বগলীটো আজিকালি নেদেখ নিচিনাই হৈছে প্ৰায়, আমাৰ এইফালেতো প্ৰায় নাইকিয়া নিচিনাই হ'ল, উম। আৰু তেনেধৰণে তোমাৰ বহুত খিনি চৰাই-চিৰিকটি বিলুপ্ত হৈ গৈছে, কাৰণ কিছুমানটোতো যে, আমাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে। সেই পৰিবৰ্তন সমূহৰ কাৰণে বাৰু কিছুমানৰ আহ মৃত্যু হৈছে, কিন্তু আ-আন কিছুমান আহে চৰাই-চিৰিকটি কিন্তু আমাৰ যি মানুহে মানুহে সেইসমূহ চীকাৰ কৰাৰ ফলত, সেইসমূহ কিন্তু নাইকিয়া হৈ গৈ আছে লাহে লাহে। আৰু অ', আৰু চৰাই-চিৰিকটিতো উপকাৰ বহুত খিনি খিনিয়ে আছে, কাৰণ এতিয়া চৰা-চৰাই-চিৰিকটিয়ে কি কৰে, আমাৰতো কেৱল আহ প্ৰকৃতিৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যটোৰ ওপৰতে আহ প্ৰভাৱ নেপেলায়। আমাৰ যি খেতি পথাৰ বা আমাৰ মানুহৰ জীৱনতো বহুতখিনি প্ৰভাৱ পেলায়, কাৰণ
হয়।
এ তোমাৰ, আমাৰ যি কৃষকসকল এই কৃষকসকলৰ মানে কথা এষাৰ আছে নহয়, কি কৃষকৰ পৰম বন্ধু চৰাই বুলি। কাৰণ আহ উম, যি চৰাই-চিৰিকটি আছে সেই চৰাই-চিৰিকটি সকলে তোমাৰ যি সেই পথাৰত, তোমাৰ যেতিয়া এ ধান খেতি হওঁক বা বিভিন্ন ধৰণৰ যেতিয়া খেতি তেওঁলোকে কৰে। তেতিয়া কি কৰে সেই চৰাই-চিৰিকতিসমূহে অহ, এ তাত মানে এ কি কৰে খেতিয়কসকলে তাত তোমাৰ জেং এনেকে তাত পুতি থোৱা হয় আৰু তাত তাতে পৰি সেই চৰাই-চিৰিক-চিৰিকটিসমূহে এ যত সেই খেতি পথাৰসমূহৰ যি পোক-পৰুৱা বা অনিষ্টকাৰী যি এ পোকসমূহ সেইসমূহক খায় পেলাই অহ, আমাৰ যি খেতি পথাৰ সেই সমূহ বচাই ৰাখে। কিন্তু
হয়।
আজিকালি অহ, আজিকালি যি চৰাই-চিৰিকতি যি বিলুপ্ত হৈছে। সেই বিলুপ্ত হোৱাৰ কাৰণে আমাৰ খেতি পথাৰৰ ওপৰত কিন্তু বহুতখিনি প্ৰভাৱ পৰিছে। এতিয়া তোমালোকৰ ফালে হৈছিলে নাই নাজানোঁ। আমাৰ যোৱা বছৰৰ মানে খেতি পথাৰত এ মানে এই ধান খেতিত কি হৈছিলে। এ মানে এটা সেউজীয়া ৰঙৰ পোক এটা গোটেই এ ধানৰ ঠোকসমূহ খায় পেলাই এ তাৰপিছত এ গুজিসমূহ এই ধানৰ মানে গোটসমূহ। সকলোবোৰ খাই মানে একদম বিনষ্ট কৰি-কৰি দিছিলে। মানে ধানৰ অহ একদম ধান গছবোৰ মৰি যোৱা নিচিনা হৈ গৈছিলে। ধানত একো গোট নাই, তাৰফলত মানে বহুতখিনি লোকচান হৈছিলে।
হয়।
আৰু সেইবিলাক অহ সেই কাৰণে এ তাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ যি চৰাই-চিৰিক বিলুপ্ততা। সেইখিনিৰ কাৰণে আচলতে এইবোৰ হ'ব-হ'বলৈ পাইছে।
হয়।
আৰু আমাৰ যি চৰাই-চিৰিকতি সংৰক্ষন কৰা। সেইখিনি আমাৰ মানুহৰে দায়িত্ব, কাৰণ এ-এতিয়া চাবা। আজিকালি কিছুমান ল'ৰা-ছোৱালী আছে তেওঁলোকে কি কৰে। এ হাতত এ গলটি লৈ আহিব তাৰপিছত তেওঁলোকে এ গছত থকা গছ তাত বহি থকা চৰাই-চিৰিকটিবোৰ সেই গল্টি মাৰ গল্টি সেই চৰাইসমূহৰ এ মাৰি পেলাই, কিন্তু সেইবোৰ আচলতে নালাগে, যেতিয়া চৰাই এটা মৰিব এটা দুটাকে মৰিব। এ গোটেই চৰাইসমূহে নাইকিয়া হৈ থাকিব আৰু আমাৰ সে-সেই যি সৰু-সৰু ল'ৰা-ছোৱালীবলাকে যি এইবোৰ কাৰ্য কৰিবলৈ লৈছে। তাৰ একমাত্ৰ দায়ী আচলতে আমি ডাঙৰসমূহে কাৰণ আমাৰ ডাঙৰবিলাকক দেখি-দেখি এইটো এ সেই সৰু ল'ৰা-ছোৱালীবিলাকেও শিকিছে। কাৰণ এচাম এনেকুৱা ডাঙৰ মানুহ যিসকলে চৰাই-চিৰিকতি এ মাৰি তেওঁলোকে এনেকে গছত থকা চৰাই-চিৰিকটবিলাক মাৰিব, সেইসমূহ ঘৰত নি খাব। তাৰফলত কি হৈছে, সেই যি আমাৰ নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মখিনিও এইবোৰ শিকিবলৈ লৈছে।
আচলতে আমি নি সংৰক্ষন অহ, নিজেই আচলতে আমি এইবিলাক সংৰক্ষন কৰিব লাগে।
হয়। এতিয়া তুমি এতিয়া উম, ধুনীয়া-ধুনীয়া পইন্টখিনি বা মেইন-মেইন পইণ্টখিনি কলাই। যে আমি চৰাই-চিৰিকতি প্ৰকৃতিৰ মানে অমূল্যয় সম্পদ। আচলতে অহ, তুমি কৈছাই আগৰ তুলনাত বৰ্তমান সময়ত সেই চৰাই-চিৰিকতি পৰিমাণটো কমি গৈছে।
হয়, হয়।
আচলতে আ-আগতে খেতিসমূহ ভাল হোৱাৰ আন এটা কাৰণ আছিলে উম, যথেষ্ট। ষথেষ্ট পৰিমাণে চৰাই-চিৰিকট আছিল, মানে যিবিলাক উম খেতি পথাৰত পোক পতংগ পৰাৰ উ মানে কৰাৰ পৰা ৰক্ষা কৰিছিল মানে, পোক পতংগ অনিষ্টৰ পৰা ৰক্ষা ৰক্ষা কৰিছে, এতিয়া তুমি কলাই যে ইয়াৰ অবছৰ খেতি বাতি বহুত নষ্ট কৰিছিল পোক পতংগই আমাৰ ইয়াটো বাৰু তেনেকুৱা হৈছিলে অ, বহুত খিনি নষ্ট কৰিছিলে যদি, সেই সময়ত যদি যথেষ্ট পৰিমাণে চৰাই থাকিলহেতেন বা আগৰ দিন হলহেঁতেন তেতিয়া, ইমানখিনি অনিষ্ট হবলৈ নাপালেহেঁতেন, আচলতে আৰু যদি ক'বলৈ যাওঁ উম চৰাই চিৰিকটিয়ে পৰিৱেশৰ যিটো ভাৰাসাম্য সেইটো ৰক্ষা কৰি থাকে, ইয়াৰপৰি উম, আৰু ক'লোৱে এই পোক পতংগবিলাক খাই মেলি তেওঁলোকে এ খিনি মানে, খেতি সমূহ ৰক্ষা কৰে আৰু যদি আমি ক'বলৈ যাওঁ উম বীজ বিস্তাৰ কৰে, আচলতে আমি আগতে স্কুলৰ কিতাপ বহীত পঢ়িবলৈ পাইছিলো যে, মানে যিখিনি ফল মূলৰ বীজ হ'ব বিস্তাৰ কৰাত চৰাই চিৰিকটিও সহায় কৰে এতিয়া এ এতিয়া চৰাই চিৰিকটিয়ে কোনোবা এবিধ ফল বা এতিয়া তুমি ধৰি লোৱা মধুৰিআমকে হওঁক বা তেনেকুৱা ধৰণৰ ফলবিলাক খায় তাৰ বীজসমূহ লৈ অহাত মানে সেই বীজসমূহ লৈ পেলাই, এঠাইৰ পৰা আন ঠাই লৈ যায়। বাবে উম খেতি বাতি তাতো মানে সেই তাক সেই যিটো ফল নিয়ে তাৰ বীজ পৰি পেলাই তাতো সেই তেনেকুৱা এজোপা গছ হোৱাত সহায় কৰে। তাৰোপৰি আৰু যদি ক'বলৈ যাওঁ চৰাই চিৰকটিয়ে পৰাগ যোগ ঘটোৱাত সহায় কৰে। এ পৰাগ যুগৰ, যুগৰ কথাটো আমি পঢ়িয়ে আহিছো তাৰ পিছত উম, এতিয়া আৰু যদি ক'বলৈ যাওঁ উম, মানে জৈৱ বৈচিত্ৰটো বৰ্তাই ৰাখে উম, আৰু, আৰু তোমাৰ এইটো কি কয় খাদ্য শৃংখলটো এতিয়া যদি আমি ক'বলৈ যাওঁ খাদ্য শৃংখল ফলটো বৰ্তাই ৰখাত চৰাই এটাৰ ডাঙৰ ভূমিকা আছে। উম, এতিয়া যদি আমি চাবলৈ যাওঁ পোক পৰুৱাসমূহ ৰক্ষা কৰিবৰ বাবে চৰাই চিৰিকটিৰ প্ৰয়োজন। আৰু চৰাই চিৰিকটি খিনিও খাই পেলাই, বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জীয়াই থাকে। কিন্তু, আমি যদি এতিয়া চাবলৈ যাওঁ সেই চৰাই চিৰিকটিসমূহ মানে বনৰীয়া জীৱ জন্তুৱে খোৱাৰ সলনি বিভিন্ন ধৰণৰ মানুহে গুলটিম হওক বা তেনেকুৱা ধৰণৰ জাল পাতি, তেনেকুৱা কৰি মেলি সেই চৰাই খিনি মানে উম, খাই পেলাই সেই যিটো খাদ্য শৃংখল, সেইটো ভংগ কৰিছে তাৰ ফলত জৈৱ জৈৱ বৈচিত্ৰ ত্ৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা গৈছে, আৰু যদি আমি ক'বলৈ যাওঁ উম, যি চৰাই চিৰিকটি এটা অৰ্থনৈতিক উম, দিশো মানে চলাই ৰাখে, বৰ্তাই ৰাখে এতিয়া বিভিন্ন ধৰণৰ অভয়াৰণ্য হওঁক, বা তেনেকুৱা ধৰণৰ চৰাই চিৰিকটিয়ে চাবলৈও বিভিন্ন ধৰণৰ পৰ্যটক আহে, যাৰ ফলত আহ মানে চৰকাৰে বিভিন্ন ধৰণৰ পৰ্যটকৰ পৰা, মানে টিকেটৰ নামত অহ পইচা সংগ্ৰহ কৰি সেই দেশৰ কামত বা ৰাজ্যৰ কামত লগাব পাৰে। কিন্তু, আগৰ তুলনাত বৰ্তমান চৰাই চিৰিকটিৰ পৰিমাণ ইমানেই কমি গৈছে যে, তাৰ ফল পৰ্যতকৰ পৰিমাণো কমি যোৱা আমি প্ৰায় দেখিবলৈ পাইছোঁ।
হয় হয়।
আৰু উম আচলতে এ, এইখিনি যিখিনি চৰাই চিৰিকটি মানে নাইকিয়া হৈ গৈছে, তাৰ দোশী আমি এ মানুহে, আচলতে এ আমাৰ উম মানে, ডাঙৰখিনিয়ে যিখিনি কৰিছিলে কিন্তু, তাৰ তুলনাত বৰ্তমান এ মানে যিখিনি নতুন প্ৰজন্মই সেইবিলাকে চৰাই চিৰিকতি অধিক স্বীকাৰ কৰিবলৈ লৈছিল। তাৰপিছত আৰু যদি আমি ক'বলৈ যাওঁ উম চৰাই চিৰিকটি নাইকিয়া হোৱা আন এটা কাৰণ হৈছে গছ গছনিৰ অভাৱ। আচলতে চৰাই চিৰিকটি থাকিবৰ বাবে গছ গছনি অধিক প্ৰয়োজন। উম, তেতিয়াহে মানে চৰাই চিৰিকটি থাকিবৰ কাৰণে বা বাস কৰিবৰ কাৰণে উম, ঘৰ হওঁক বা তেনেকুৱা ধৰণৰ বস্তুবিলাক তেওঁলোকে সেই গছতহে সাজিব পাৰে। কিন্তু বৰ্তমান সময়ত যিহেতু ত' গছ গছনি কাটি নাইকিয়া কৰিছে গছ গছনিৰ পৰিমণ কমি গৈছে। তাৰ ফলত চৰাই চিৰিকটি বাস কৰিবলৈ স্থান নাইকিয়া হৈ গৈছে। যাৰ ফলত মানুহে মানে চৰাই চিৰিকটিসমূহ ইয়া আঁতৰলে গুচি গুচি গৈছে বা বিভিন্ন ঠাইলৈ গুচি গৈছে।
হয়।
এতিয়া এইখিনি মানে ৰক্ষা কৰিব চৰাই চিৰিকটি পুনৰ ৰক্ষা কৰিবৰ বাবে আমি যথেষ্ট পৰিমানে গছ গছনি ৰুব লাগিব। ইয়াৰ ওপৰত যদি আমি আৰু ক'বলৈ যাওঁ তেতিয়া হৈছে তোমাৰ খেতি পথাৰত যিখিনি উম কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। সেই সেইসমূহ ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ পোক পৰুৱা মৃত্যু হয় উম মৃত্যু হয়। যি পোক পৰুৱাসমূহ মৃত্যু হয় সেই পোক সমূহ চৰাই চিৰিকটি খোৱাৰ ফলত সেই চৰাই চিৰিকটিখিনিও মৃত্যু হয় আমি প্ৰায় দেখিবলৈ পাইছো।
হয়, হয়।
এ যাৰ ফলত চৰাই চিৰিকতিৰ পৰিমণ কমি গৈছে বুলি মই ভাবো আৰু এ এতিয়া যিহেতু আমি দেখি আছো যে আগতকৈ এতিয়া গৰমৰ পৰিমাণ অত্যাধিক হৈ গৈছে। যাৰ ফলত এ মানুহে মানুহৰে পানীৰ অভাৱ হৈ গৈছে।
হয়, অ'।
বা মানুহে যথেষ্ট পৰিমাণে পানী খাবলগীয়া হৈছে। কিন্তু চৰাই চিৰিকটিয়ে সেই পানীখিনি খাবলৈ নাপায় বা উম সেই চৰাই চিৰিকতি খাদ্যৰ অভাৱ হৈছে অসমত বা ভাৰতত। যাৰ ফলত চৰাই চিৰিকতিৰ পৰিমাণ তেনেকেও কমি গৈছে। যদি আমি সেই চৰাই চিৰিকটিৰ বাবে পানীৰ যোগান হওঁক বা খাদ্যৰ যোগান ধৰিব পাৰো। তেতিয়া চৰাই চিৰিকটিৰ পৰিমাণ বাঢ়িব বুলি মই ভাবোঁ।
হয়, হয়।
আৰু আম এতিয়া সেই চৰাই চিৰিকটিখিনিৰ কথা আহ আমি মানে সেই সংৰক্ষণৰ কথা আমি ভাবিব লাগিব আৰু যদি পাৰো তেতিয়া উম বিভিন্ন ধৰণৰ কলেজ হওঁক তেতিয়া যিহেতু গৰম বন্ধ হৈছে বা তেনেকুৱা ধৰণৰ চলি আছে। তেতিয়া আমি বিভিন্ন ঠাইত কেম্প হওঁক বা তেনেকুৱা ধৰণৰ দি আমি মানুহক সজাগ কৰিব পাৰো। বা চৰাই চিৰিকটি সংৰক্ষনৰ কথা আমি বিভিন্ন ধৰণৰ মানুহক ক'ব পাৰো। যাৰ ফলত মই ভাবো যে চৰাই চিৰিকটিৰ সংৰক্ষণৰ সংখ্যা বাঢ়িব। আৰু এতিয়াতো ইণ্টাৰনেটৰ যোগে বা বিভিন্ন ধৰণৰ ইন হেৰি চচিয়েল মিডিয়া আছে তাত যদি আমি চৰাই চিৰিকটি সংৰক্ষ বিষয়ে কিছু কিছু প'ষ্ট বা তেনেকুৱা ধৰণৰ দিব পাৰো তেতিয়া আমি চৰাই চিৰিকতি সংৰক্ষণৰ পৰিমাণ যথেষ্ট পৰিমাণে বঢ়াব পাৰো।
হয়, অ'।
হয়।
উম, উম তাকে তুমি উম। তাকে তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথাই কৈছা আৰু তুমি যি কৈছিলা যে বিশ বিশটা সেইটো আচলতে বহুত এটা গুৰুত্বপূৰ্ণ কথা। কাৰণ ফল মূল খাই বিভিন্ন ঠাইত বীজ পেলাই, যাৰ ফলত নতুন নতুন গছ গছ-গছনি মানে গজি উঠে, আৰু সেইটো আজিকালি প্ৰায় নোহোৱা হৈছে। কাৰণ, যি বনাঞ্চলৰ আহ তাৰ ফলত কি হয়, মানে বনাঞ্চল বিলাক আগতে বৃদ্ধি পায়। কিন্তু, আজিকালি সেই বনাঞ্চল বিলাক মানে প্ৰায় নোহোৱাই হৈছে, আৰু যাৰ ফলত চৰাই-চিৰিকটি বিলাকো কমি আহিছে। আৰু আজিকালি প্ৰায় তোমাৰ যি পৰিভ্ৰমী চৰাইবিলাক আছিলে, কিন্তু সেইবোৰ নেদেখা নিচিনা হৈছে। প্ৰতি বছৰেতো কিছুমান পৰিভ্ৰমী চৰাই আহি থাকে, কিন্তু আজিকালি সেইবোৰ নাইকিয়া হৈছে কিন্তু।